এনেই বহি আছো, তুমি?
মই পঢ়ি আছিলো।
আচ্ছা, কি খবৰ?
ভালে ভালে, তোমাৰ?
অ', মোৰো চলি আছে আৰু ঠিকে থাকে। বাকী গৰম কেনেকুৱা সেইফালে?
মানে গৰম অলপ আছে, তথাপিও আমাৰ ঘৰৰ ফালে মানে
উম, অ, অ, আচ্ছা আমাৰ ফালেতো পুৰা গৰমে'ই। দম কি' জানো বৰষুণ দিব নেকি, তেনেকুৱা লাগিছে।
কেতিয়াবা কেতিয়াবা বৰষুণ দিয়া দেখায়, কেতিয়াবা কেতিয়াবা আকৌ নিদিয়া দেখাই, ৰাতিপুৱা গৰম, আবেলি ঠাণ্ডা।
বাকী, পঢ়া শুনা?
পঢ়া শুনা ঠিকে চলি আছে এতিয়া।
হা।
আজি ৰিজাল্ট ল'বলৈ গ'লা?
অ', ৰিজাল্ট টো তোমাৰ নাই, ভন্টি গ'ল, ভন্টি হাত'ত নিদিলে কৈছে যে' পেৰেচণ্ট আহিব লাগিব মানে।
অ', অ', অ'।
মা' ইমান মানে হেৰি কৰিছে নহয়। এই ক্ষীৰোদ ছাৰ।
অ'।
ইমান শুনাইছে, ইমান শুনাইছে বাপ ৰে স্কুল নাহে, তাৰপিছত এ'কে ফালৰ পৰা শুনাই শুনাই মানে ভণ্টিৰ কাণ গেলাই দিছে মানে।
ক্লাছ কিহৰ ভন্তি?
হা?
ক্লাছ?
মোৰ ভন্টি এবাৰ তোমাৰ হেৰি ছেকেণ্ড ডিয়েৰ, তাই বেলেগ কলেজত পঢ়ে না।
অ অ অ অ। আচ্ছা, আচ্ছা।
মানে, তোমাৰ পেহীৰ ছোৱালী।
অ অৱেত আচ্ছা, আচ্ছা নিজৰে ভাবি লো।
মই জানি বুজ মাক যাবলৈ দিয়া নাই। এ হয় যাব কলেও নিদিওঁ মই, এইটো ৰিজাল্ট টো থাক'ক তেনেকেই থাক'ক। নেক্স ৰিজাল্টৰ পৰা- যাবলৈ দিম আৰু।
মানে কৈছো কি' এনেকুৱাই লেতেৰা মাৰ্কচ- কাটিছে নহয়। লিখাত টো গোটেই মানে, চব- চব লিখিছো ল কিন্তু তোমাৰ মানে মাৰ্ক্স জানি বুজি মাৰ্ক্স কাটিছে মানে হেৰি মানে ক'ব কাৰণে যে বৰ্ত চত তহঁতি আৰু লি থাকিব লাগিব মানে হেৰি কৰি কষ্ট কৰি উম। কষ্ট কৰিব লাগিব। আৰু মেইন কেছ আমাৰ ষ্টুডেন্তটটো বহুত কম না। তোমাৰ কেইটা নৈ এতিয়া আৰু এজনী আহিছে মেঘনা তাৰপিছত অ অ। অ কালিৰ পৰা আহিছে তাই।
অ
এতিয়া আমাৰ টুৱেণ্টি থ্ৰী নাই টুৱেণ্টি ফৰ টা এতিয়া ষ্টুডেন্ট বহুত কম। কলেজে নাহে তুমি চাবাচোন কেতিয়াবা আমাৰ পাঁচটা চত সাতটা সাতটা এনেকাই।
কেছাওঁ
এতিয়া আধাৰ কাৰণে আধা ক্লাছটো নকৰাই কোৱা সেইটো যোনখিনি পঢ়ালে তোমাৰ অ। অ, মানে যোনখিনি আজি কৰালে নহয়। কালি ৰিপিট কৰাই দিব আকৌ পৰহি তেনেকে
এ ৰাম সেইটো হলে টো অহা খিনিৰ বহুত প্ৰব্লেম
উম, অহা খিনিটো বহুত প্ৰব্লেম সটো বুজি নাপাই যে এই তোমাৰ তাকলাটোয়ে বুজি নাপায় অ,
এ তেনেকাই আৰু। মানে এটা মেজৰিটিটো চাই আৰু সেই স কিন্তু অহা খিনিয়ে যে কি সদায় - সদায় আহি আছে সেইটো চাব লাগে দুটা মানৰো হেৰি কৰি এ কৰে আৰু বাকী কিবা খালানে নাই?
বাকী টো তোমাৰ খানা পিনাটো কেতিয়াবাই খালো। তাৰপিছত অলপ আগত তুমাৰ অডছ। চাইছিলো। ভোক লাগি আছিলে। অ, তুমি খালানে নাই খানা পিনা?
তিয়ালৈকে
অ, অতিয়াটো দেৰি আছে বনোৱাই নাই। চাগে ন?
নাই বনোৱা ভোক লাগিছে তাকে খোৱা নাই এতিয়ালেকে একো।
অ'
খাব লাগিব, টেনত অ' মই।
অ' একে আৰু ৰ্ব'ডচ দিম, টেনটো ইমান হেৰি নাই অ' মেট্ৰিকত ইমান কিন্তু মানে ভালকে পঢ়িব লাগিব। কিন্তু মই পঢ়া নাছিলো যে সেইটো মানে মোৰ ছেকেণ্ড ডিভিজন গ'ল।
অঁ অঁ
তোমাৰ বৰ্ড চ'এক মাহৰ আগত মই পঢ়িছিলো তেতিয়া ভাৱা কি হ'ব। ক্লক
ওঁ পঢ়িম। ব লাগিব বাৰু ভাল ৰ্মাক্স কৰিবলে। এতিয়াপাই একদম ফোন কৰে চব টিছাৰবিলাকে। আশা কৰিছো তাই ভাল কৰিব। এইডাল দি দিলে যে আৰু মাথা বেয়া হৈ যায় আৰু। হোঁছ হোঁহ- যোনে দিছো। জুনে আহেও এইবাৰ বৰ্ডছ দিবা ন, ভালকে দেই পাৰ্টী খাবলে আহিম। ইচ্ছ ৰাম! হে, হেঁ- হেঁ -হেঁ একজেক্টলি আমি কিমান পঢ়িব লাগে সেইটো নাচায়। আকৌ বেয়া হলেও হেৰি কৰিব।
অঁ ঠাট্টা কৰিব যে, প নাছিলে, সেইটো কাৰণে পাছেই নহ'ল, সেইটোৱে ডাইৰেক্ট এইটোৱে কথা কয়। যে তাই পঢ়াই নাই সেইটো কাৰণে পাছেই হোৱা নাই, উম, সেইটোয়ে কথা কব।
স্কুল ৰেগুলাৰে যোৱা।
ৰেগুলাৰ তোমাৰ ইমান ৰেগুলাৰ নহয়, মানে তোমাৰ ধৰি লোৱা, কেতিয়াবা মন নগলে দুদিন বা তিনদিন নাযাওঁ তেনেকে। এতিয়া নহ'লে গৈ থাকো, ক্লাছ ষ্টুডেণ্ট নাথাকিলে কেনেকুৱা লাগিব ভাৱাচোন ক্লাছ কৰিবলৈ। অকল ষ্টুডেণ্ট থাকিলে। অকণ ভালো লাগে। ক্লাছ- শ্লাছ কৰিলও, টিৰ্চাছবোৰো পঢ়াই থাকে। উম!
তুমি আৰ্টছৰ ন?
অ', আৰ্টছৰ হয়, চাইন্সৰখিনিতো বহুত এইবাৰ আকৌ উল্টা হ'ল তোমাৰ। আৰ্টচত বেছি ষ্টুডেণ্ট। ছাইন্সত আৰু কমাৰ্চত অলপ কম।
অ', হেই অ', সেইখনতনো কিয় ল'ব লাগে? এডমিচন কাম নাই।
কি কৰি বা আৰু ঘৰৰ মানুহ হেইটো স্কুলত তোমাৰ সৰুৰ পৰাই নাৰ্চ
সেইটো এটা ভাল হয়, মানে টিচাৰ্চখিনি চিনাকি হৈ যায় যে, সেইটোয়ে আৰু ভাল এটা উম, বাকী ইমান
তোমাৰ এতিয়া ঘপককে তুমি চি বি এচিৰ পৰা ছেবাতো গৈ পেলাই তুমি পেক খিনি বুজ বুজিব নোৱাৰিবা না, উম, বুজিব টান হয়, আকৌ তোমাৰ লিখা মেলাও থাকে না, চেবাৰটো বহুত লম্বা, লম্বা লিখ কিব লাগে আমাৰটোত খালি টু দা, টু দা পইন্টছ লিখিলে আমাৰ মাৰ্ক্স যে
উ তথাপি আমাৰ ইংলিছৰ আমাৰ ইংলিছত পইন্ট লিখিলে মাৰ্ক চ নোপায় আমাৰ ইংলিছত গোটেই কাহিনী লিখি আহিব লাগে।
অ' কাহিনী সেইটোয়েতো পইন্টছ আকৌ উল্টা হয় চবৰ তোমাৰ পইণ্টছ লিখিব লাগে আৰু তোমাৰ ইংলিছত কাহানী লিখ
এ কাম নাই মাথাত, একক আক আমাৰ যেনেকে লিখিব লগা ইংলিছত বৰ্ডছত তেনেকে লিখিলে নো নম্বৰ নেপাও মানে বৰ্ড চটোত টো জা পইন্টটো চাব ন আমাৰ বৰ্ড চত
আৰু এইবাৰ আকৌ উল্টা কৰি দিছে না আগততো তোমাৰ হেড চেকিং হৈ আছে ছিলে এতিয়াটো উম কম্পিউটাৰ পৰা চেকিং কৰি আছে মানে টিচাৰ্ছ বোৰে কৈ আছে বমি কৰা লিখিত থৈবলে নাহিবি ভাল আখৰ বলে লিখি থ থৈ আহিবি
সেইটোয়েই তই যে কিয় আমাৰ থপালেহি আৰু দেই
উম। কাটা কুটি কৰিলেইটো শ্বেষ আৰু
আৰু এইবাৰো বহুত খেলিমেলি হৈছেগৈ। পাৱাৰ ট্ৰেক
অ' এইবাৰ ৰিজাল্টৰ উম, তুমি এটা এটা যদি চাবজেক্টৰ চাবলৈ যোৱা। ফাইভ হাড্ৰেড সেইটো খোলোতে। তাৰ পিছত আকৌ চেক ইন কৰাওঁতে ওৱান থাউজেণ্ড নে ফাইভ হাড্ৰেড কিমানকে লয় তেনেকেই। সেইটো একচুৱেলি ন স্কুলৰ পৰা চেকিং কৰা। কৰিব লাগে।
স্কুলৰ পৰা মানে ভাবে নহয় ভাবে কি স্কুলৰ পৰা কৰিলে বাইৰে চ হ'ব পাৰে ন সেইকাৰণে স্কুলৰ পৰা। কৰিব নিদিয়ে আৰু কৰিলেও ভাই এটা ই ইষ্টোডেন্টৰ। তে এবছৰৰ মেহনত খিনি থাকে তে ভালকে কৰো।
ওম, ওম, সেইটোৱে এই এইটো মন আজি আৰু এতিয়া আৰু এতিয়া যেট। কাৰ কোনবা সেইটো লাকি পাৰ্চেন্ ধৰি লোৱা ফাৰ্ষ্টততে তাৰ পেপাৰটো চেক হয়, এতিয়া তাৰ ওপৰত হে মুকটো তাৰ দি দিপেন কৰে কুৱেশ্যন পেপাৰ টো ধৰি লোৱা। এতিয়া চেকিং উম। চেকিং কৰিলে এতিয়া তাৰ আখৰ কেনেকুৱা। সি লিখিছে কেনেকুৱা বা তাই লিখিছে কেনেকুৱা। তাৰ মূৰটো যদি বেয়া হৈ গ'ল তেতিয়াহ'লে শেষ। আৰু সেইটো নিজৰ মুদৰ ওপৰত নাম্বাৰ দি গৈ থাকিব আৰু লাহে লাহে উম।
হয়য়া গ বা আমাৰ তেনেকায়ে। কৰে আগতে ভাল লিখিলে বুলি পিছোটো চাব পিছৰ কেনেকা লিখিছে আগতত বেয়া লিখিলে পিছতে ভাল লিখিলে পিছতে বেছি মাৰ্কস পাই যায় তেনেককাা হয় আৰু। উ লাকো লাগিব দে। এক্মামত যে অকল পৰহিলেই নহব লাগ লাগিবই।
নাছাৱ কিছুমান তো চেবাৰ পোৱালি খিনিক চাবা না পইচা সোমাই সোমাই দি দিয়ে আমাৰ তেনেকাতো কৰিলে আৰু শেষ চি বি এছ ই কিছুমান ষ্টুডেন্ট বিলাকে কৰে কিন্তু আমাৰ ষ্টেটৰ নহয়। হয় বাহ হেৰছচেট কৰে তেনেকোৱা তোমাৰি অ তোমাৰ ইও বাংলা ফালে এই চবৰ ফালে। পইচা সোমাই দিয়ে। আলটাত লিখিও দিয়ে।
ভয় যে নকৰেও, কোনে পাছ কৰিব সেইটোৱেটো, দ দচ লিখিছ সেই বোলে দচটোও যাব, সেইটোৱেটো। এ হে মুডৰ ওপৰত দি
অঁ, অঁ, কাটি দিব পাৰে সেইটোৱে কথা আৰু। কৰে মেইন কেচটো হেণ্ড ৰাইটিং টো ভাল কৰিব লাগিব আৰু হেণ্ড ৰাইটিং টো মোৰ ভাল কিন্তু কাটা ধেৰ
উহু হু, মোৰ হেণ্ড ৰাইটিং ভালে আছিলে কিন্তু বহুত স্পীডত লিখা পৰা মানে এতিয়া অকমান বেয়া হৈ গৈছে, সেইটো কাৰণে এইবাৰ নম্বৰো গৈছে ইংলিছত মোৰ, পোতোক মানে বহুত স্পীডত লিখিব লাগে ন এচ এ টাইপ বিলাক।
অ হেড ৰাইটিং, হেণ্ড ৰাইটিংটো অকন ভাল কৰিবা, বাছ আৰু হৈ গ'ল।
অঁ
তোমাৰ মেট্ৰিকত নহয় ইমান কুৱেশ্বন বোৰ মানে তোমাৰ বেছিভাগ মেথছৰ মানে বুজি মই পাইছো কিন্তু মেট আৰু চায়েঞ্চৰ মই ভাবাচোন মেটছৰ টিউচন লৈছো। মেটচতে কম নম্বৰ পাইছো আকৌ, চচিয়েলৰ টিউছন লৈছোঁ চচিয়েলতে কম পাইছো আৰু যোনখিনি মই নিজে পঢ়িছো সেইখিনিত বেছি মাৰ্ক
উম, এইবাৰ মোৰো তেনেকুৱা হৈছে, এইবাৰ এক্সামতে তেনেকুৱা হৈছে মেট টিউচন লৈছো মেটচত কম চচিলত হায়েষ্ট গোটেই ক্লাছৰ ভিতৰত মই থাৰ্টি নাইন, তেনেকা হৈছে। চাও কি হয় পঢ়িবতো লাগিবই।
মেথছৰ তোমাৰ থিয়ৰী পাৰ্ট খিনি যেনেকে বিপি থিয়ৰাম আৰু কি কি যে
উম, অঁ এ এ ভাল ভাল মাৰ্ক স্কৰ কৰিবলৈ প্ৰিভিয়েছ য়াৰ কৰিব লাগিব।
কৰি। কৰিবই লাগিব মইটো সেইটোও কৰা নাছিলো ভাবাচোন কুৱেশন খিনি মানে, কৈ দিছিলে এইটো ৰিপিটেড হৈছে বহুত বাৰ কিন্তু যোন খিনি মই কুৱেশন কৰি গৈছিলো নাই। এই টু জেদ সেইটোৱে আহিছে সেইটো কাৰণে মই জেন। টেন মানে মেথছ। লাক লাগি গ'ল যেন তেন মেথছত মই পাছ হৈছো জানা। দীপক ছাৰে মানে। ইমান বছৰৰ পৰা পঢ়াই আছে না ইিহঁতেতটো গম পায় অভিয়াচলি আৰু যেন তেন দীপক ছাৰে।
উম এতিয়া নাই এতিয়া। ট্ৰান্ফ হ'ল বাট ষ্টিল মানে আমাৰ কাৰণে আহে আজি আৰু কাইলে টিউছন এনেকে ইয়াত দুদিন কৰে মাত্ৰ আমাক। বেছি ষ্টুডেণ্টটো ৰখা নাই বাৰু দুদিন কৰাই আৰু।
অ, আচ্ছা।
মই নাইন ৰ পৰাই কৰিছো ন সেইকাৰণে মানে মোক এইবাৰো মানেহে কৰাইছে। আৰু। জুলাইত কৰাই দিব তেনেককা মানে।
অ জুলাইতটো চাগে একমাহ কৰাই দিব। একেবাৰে অ শিকাইছে কিক ল ন ঠিক আছে ন তেতিয়াহ'লে পিছত ফোন কৰিম, অ অ উ ঠিক আছে। হব।
আহ।
হয়।